কণ বৰষুণ দিছে।
হা।
আপোনালোকৰ তাত কিমান বৰষুণ দিছে।
সাতশ তেইছ।
আহ পান আছিল এই হ আজি পাহাৰলৈহে তামোল এক সোপা যাব লাগিব।
বেছিকে তামোল খালেও বেয়া। বকেৰা তামোল নেখাৱি।
আহ।
বেছি তামোল খালেও বেয়া।
অ মজা হব । হ খখন কৰিছে না হ বি দামাগে বুলি ম
উম।
উৰিথাজলৈ গ'লে গোটেই।
এতিয়া কথা এটা গম পাইছা নাই? কথা এটা গম পাইছ নাই। হা কথা এটা গম পাইছ নে নাই।
মই নাখাওঁ এতিয়া।
পৰহিদিনাখনে তিনটামান ভিডিঅ' পাইছো মানুহৰ মুখ খোল নোখোৱা হৈ গৈছে।
হ'বই'
হ'বই বেয়া বস্তুৱয়ে এটো একো ভাল বস্তু নহয় ন।
উম' গোটখাই গোটেই- অ' মগজ ন্ত ন খ কৰি দিছে।
উম' বেজী ওলাইছে, তা তাঁৰ ওলাইছে। গুৰি গুৰি কে। বেজী ওলাইছে অকণমানি টুকুৰা, তাঁৰৰ টুকুৰা ওলাইছে। সেইকাৰণে যে ডাইৰেক্ট নোচোৱাকে এনেকে মুখত ঢালি দিব নালাগে।
আৰু হ'ব।
আও হ'ব। তোক সেইকাৰণে কওঁ ত নেখাবি বুলি।
নাখাও নহয়। গোদখা এতি ভয়ানক, ভয়ানক বস্তু গোটখা।
গোটখা
ন' মৌ' কেনেকে কাটে নো মৌ'।
মৌ যোনটো চাকটো যে আছে
অহ'
চাকটো এনেকে ভেমটোপা এনেকে কাটি পেলানি হেৰিয়ত ডাবৰত বা কাঁহীত থৈ লয়। ডাবৰ এটাত বা কাঁহী এখনত। তাৰপিছত থৈ পেলানি কঁহী খন বা ডাবৰটো, কাপোৰ ভাল চফা কাপোৰ এখনে এনেকে মেৰিয়াই বান্ধি লৈ, অকনমান ঢিলাকে ঘূৰাব পৰাকে, মানে কাঁহীখন এনেকে আমি যেনেকে কাপোৰ এখনত বস্তু এটা বল-চল এটা বান্ধি লৈ যেনেকে ঘ ঘূৰাব পাৰো। সেই তেনেকে একদম পুৰা যোৰত, যোৰত ঘূৰাই থাকিব লাগে, ঘূৰাই থাকিব লাগে, ঘূৰাই থাকিব লাগে। তাৰ পিছত ৰস ওলাই যায়। তেনেকে কয়।
মেচিন নাই নেকি?
কতনো মেচিন ওলাই সেইটো।
য় মৌ কটা মেচিন নাই মানে?
নাইটো। তেনেকেইে কাটিব লাগিব, মেচিনত নেকাতে নহয়।
অ ম আক মেচিনত কাতে বুলিহে।
হেই'।
কিমান মান ওলায় এখন চাক পা? এই জল তাতে আছে, জলপান আৰু গাখীৰে চব আছে।
এপো এপোৱা মান বেছি ওলায় নেকি সৰু চাগ এখনত।
অ' অ'। হাঁহে দিম পাইছে আও।
মোক দিম অলপ লাগিব আকৌ এইবাৰ।
অ'। একটা দিমত দহ টকা।
উম' নয়া একাও নিদো।
আমি বিজনেছ হে কৰিছো ইয়া।
এক নয়া এটাও নিদিওঁ মই।
অহ অ সৰু বৌ এই প্ৰসাদ খিনি আকৌ বৰ বনাই পেলাই অহালৈ মই দালি নবনালো।
ভাত, বনালি ভাত-
ধুই দিলে ধুনীয়া হৈ যাব মানে শুকুৱা নাই প্ৰসাদ এ শুকালেওঁ কথা নাই নেমু অকন চেপি দিলে ভাত অ তাৰ পৰা আজি এইখনত দিয়কচোন এইখনত এইখনত দিয়কচোন এইখনত আপুনি এখনত দিয়ক মই তাত দিওঁ।
হেল্ল''।
আপুনি এইখনত দিয়কচোন মই মানে সেইখনত দীঘলকে আৰি থৈ যাম। নেউলটো ঘাঁহ আছে।
হেল্ল'
অঁ
ভাত, বনালি নে নাই।
ভাত নাখাওঁ আমি জলপান খালোঁ নহয়।
তাত কি খাবি।
প্ৰসাদত, তাত একদম পুৰা পেপচি
উম
পিঠা না গোন্ধোৱা না গোন্ধোৱা না গোন্ধোৱা সেইটো তেনেকুৱাই গোন্ধ। অ সেইটো কিবা ঘিউ দিয়ে কিবা কিবি ধেই কিবা কিবি দি বনাইছে। হয় খুলি থক খুলি থক খাপৰটো। চাহেদি খাব পাৰিব নিয়ে‌‌ যদি তম‌ তম। মই ৰাতিপুৱা চাই আছিলোঁ মই আকৌ তাইক জলপানী খাই দিলো যে সেইকাৰণে নাখালোঁ।
উহ
তই যে এইবাৰ তই এবাৰ পেপচি খাওঁতে কি আছিলে মনত আছে নহ।
নাখাওঁ মই পেপচি
ভাত পানি
ভাত খাম ভাত গাহৰি আনিব মাছ মাছ পুৰা বইল হ'ব।
বইল বন হা
আৰু
এ আৰু কি হব, আৰে এই কলে গৈছ গে। গৰু, জনী নহৈ পথাৰলৈ নাযায় একদম। খাপ ‌কে মুখে চুখে দি দিলোঁ মই একদম
তই নামাৰিবি দেই গৰু
অহ
গৰু, মাৰিব নাপায়।
আজি এনেকুৱা ৰদ। এহ পচন্দৰ ৰোদত খুৰী দেও নাৰিকল বেচিব নে কি হা নাৰিকলৰ বিছনেছ এতাকে কৰোঁ বুলি ভাবিছোঁ।
আহ এইয়া
ডাত নাৰিকলৰ ব্যৱসায়। আমাৰ অসমীয়া অসমীয়া যুৱ প্ৰজন্ম কেৰেলাত গৈ ক'বাত গৈ তাত বিজনেজ কৰাতকে ইয়াতে যদি বিজনেছ তাই হয় কিমান ভাল কথা হব।
উম ফাষ্ট ফুটৰ দোকান এখন অ এটাই ফাষ্ট ফুডৰ দোকান এখন দিয়ক সন্দেয়ক এটাই ফল মূলৰ দোকান এখন দিয়ক- সঁচাকে আকৌ সেইয়া আমাৰ লৰাবিলাকৰ এইবিলাকৰ আইডিয়া নাই কিমান কাম আছে। তেয়াৰে কৰিব পৰা।
অ
সিহঁতৰ বাহিৰত অকল চিকিউৰিটি গাৰ্ড কৰি পইচা কেইটা লোৱাটোৱে ধান্দা-
তহঁতৰ কিমান মান পাই দম আহা।
আমাৰ দাদাই এতিয়া তেইশ হাজাৰ প তেইশ হোজাৰতকে বেছি পায় নেকি এতিয়া ফিল্ড মেনেজাৰ হল আগতে চুপাৰ ভাইজাৰ থাকোতে পাইছিলে
এ এতিয়া ঘৌ নাহে আৰু ঘৌ চবেই আৰু হা
আগতে চুপাৰভাইজাৰ থাকোতেই তেইশ হাজাৰ পাই আছিলে এতিয়া ফিল্ড মেনেজাৰ হ'ল তাতকে বেছি পায় কিমান পাই গম নাপাওঁ
নহে লম্বাবি
ক'লেহে সুধিলেহে ক'বা আৰু নুসুধিলে ক'বা নো ক'ব আৰু মোক সুধি থাক গলে মোক দৰকাৰ ও নাই নহয়।
আহিবলৈ দম‌ও নাই নহয়
একদম থকা নথকাৰ লগত কথাই নাহিছিলে।
অ
কি হ'ল?
কোন নো কোন নো
উ
ইমান কেনে ন হেৰি কৰি আছে ন প্ৰশ্ন কৰি আছে
হা
প্ৰশ্ন ওপৰত প্ৰশ্ন আহ আহ একেবাৰে আঁতৰৰ পৰা চিঞৰি আছ কি লাগে একেবাৰতে সুধিবলৈ নকবা। চিঞ বাখৰ কৰি কৰি ইনে এনে হাহ কেইটা আছে।
এনে সিদ্ধ তিনি সিদ্ধ হাঁহ আছে হাঁহ
মুৰ্গী
মুৰ্গী চাহি ফিদ্ধ
কেলৈ উমনি লোৱা নাই নি
গক দি দিব লাগিব গক দি দিব লাগিব এই ব বগা সেইটো থৈ দিব।
উমনি লোৱা নাই নি সে ক'বানো আহিলে মোৰতো এইটো ৰাতিতটো আহিবলৈ নেদেখিলে এতিয়ান আহিলে কোন কোনে আছেহি
জীৱন গেইটা আছে কিতে।
হেল্ল'।
হা অ।
মুৰ্গী উমনি লোৱা নাই নি।
নাই লোৱা। অ বেয়া ৰ'দ দেই আজি আকৌ গাটো ধুইহে যাম। বাইকখন ভিতৰত সোমাই থাকক বাহিৰলৈ নিলে আৰু। প্ৰমমান এটা পাই তাৰ বাইকত হে যাম।
অহ।
সেইবিলাক গৈ সবা কাম কৰিবলে আছে। গোটেই ৱাইৰৰিঙ কাম নিজে জনা কামটো নিজে কৰিব লাগে হয় নে নহয়।
অ বেলেগক এনে পইচাটো কেলে দিব লাগে।
পইচাও নাহে হে কিবাও নাহে। ফেন এখন আনিব লাগিব এতিয়া আকৌ পোন্ধৰশ মান যাব।
কেলে ফেন কেলে।
মোৰ ৰুমলে ফেন এখন লাগে নহয় ৰুমত অকলে সেয়াৰ ফেনখনে আছে।
নালাগে তই বাহিৰৰ ৰুমতে শুবি সেইখন বিছনাতে শুবি একদম মজা আছে। ষ্টেন ফেন লগাই ল'বি।
ওপৰত ফেন এখন লাগে ওপৰতে ফেন এখন আনিব। এইবাৰ পইচা, এইবাৰ পইচা পালে ফেন এখন আকৌ আনিম।
নালাগে পইচা ভাগি থাকিলেহে বনাবত।
পইচা কি।
পইচা পাতি এনেই নাই নালাগে হয় দিয়া।
অ এইবাৰ। ৰোৱনী এবাৰ খেতিত কিমান টকা গ'ল। হিচাপ ৰাখিব লাগিব মানে সিমান টকাটো ওলাব লাগিব।
আহ ওলাব লাগিব।
ওম। মোৰ নামতে এণ্টি কৰি থৈ দিওঁ ন।
আইও।
তোৰ নামত এণ্টি নকৰোঁ। মোৰ নিজৰ নাম বাত মোৰ নিজৰ নামত এণ্টি কৰিম।
ৰোৱনীক কিমান দিলে।
ৰোৱনীক দি হ'ল জানোঁ।
অহ।
ৰোৱনিক দি হ'ল জানোঁ।
ৰোৱনীক তিনিশ তিনিশ ৰোৱনীক এহেজাৰ হ'ব।
অহ।
ৰোৱনীক ৰোৱনীক এহেজাৰ। প্লাছ খানা তিনিশ।